হেল্ল'! হেল্ল'! হেল্ল'!
হেল্ল'!
হেল্ল'!
হেল্ল'!
শুনিছা নাই?
শুনিছা নাই?
শুনি আছো।
অঁ। কি কৰিছ?
এয়া ভাত খাই পেলাই বহি আছো।
অহ, চাউণ্ডটো ইমান সৰুকে আহিছে যে এয়াপা
অঁহ, মই হেডফোন লগাই লোৱা আছে।
উম একো নুশুনা কতে কাণত লগালেও খাই যাব ফোনটো।
অঁহ। খানা খানা কিহে? খালো খালো। খানা কিহে তোৰ?
নুশুনে দেই হেডাল লগালে।
খানা কিহে তই? হেল্ল'!
হা?
খানা কিহে?
ভাত দিম আৰু দালি বনাইছিলো, খোৱাই নাই মই।
কেলে?
এনেই খামহে আৰু।
অহ। ডিম কে ডিম কেতিয়া অনা কালি নে আজি?
হা?
দিম কেতিয়া আনা?
এ কালি আনিছিলো ভাত খালি নেকি?
খালোঁ।
কিহে??
কালি জোৰ কটা মাছ।
অ'।
সে-
অ'। কিমান পালি?
আধা কেজি ওপৰত পালোঁ।
অ'।
দুয়টা মিলাই মানে
দুইতটা মিলাই এক কেজি হ'ল সি আধা কেজি মই আধা কেজি তাৰ পৰাৰা গৰু মানে গৰু মাছ চ খাইছে ডাঙৰ ডাঙৰ কৈ কেইটা মোক দি দিলে।
অ'।
অ', অ'। মাহঁতে কি কৰি আছে?
আমাৰ মাহঁতে ভাত খাই আছে‌। মোলে বাঢ়ি থোৱা আছে মই খালোঁ এবাৰ মাংস আনিছিল- আ কালি মাংসই খালোঁ।
অ'।
মাছো খালোঁ মাংস খালোঁ তাৰপৰা এতিয়া হে এবাৰ ভাত খালো ৰাতিপুৱা আকৌ এতিয়া খাম আৰু।
অ'। মইহে মাছ খাবলৈ পোৱাই নাই এইবাৰ পথাৰ মাছ।
উম ধৰিলে খাব পাবি ত নধয়।
অ'
ৰাতি যোৰ চাবলৈ যাবে আৰু-
কোন যাব? এতি এবাৰ এদিনে খালো।
উম
ভাল পাওঁ মই মানে বৰৈ, চেংগেলী মাছ ভাল পাওঁ হয়।
উ ঠিকে আছে।
তৰা চৰা পুঠি মাছবোৰ ইমান এটা ভাল নাপাওঁ আৰু বেছিকে খাই।
উম
কঠাল চঠাল লাগিছে নে নাই?
কথঠাল থাকিছে এতিয়া ৰ'দ যে আৰু পানী শুকাই এদাই হ'ল।
অ লেতেকো আছে নে?
এনে কাম নাই।
অ'।
কঁঠাল ধেৰ লাগিছে কঠাল খাম আৰু পকিছে চাৰিটামান।
অ কেচাতে খাবলৈও ভাল নহয়।
কেঁচা কঁঠাল নহয় এইটো পকা কঁঠাল।
পকা কঁঠাল প পাব কেচাকে খাই দে।
ভাল নালাগে খাই।
নিমখ খাৰু বী জলকীয়া যে। পানী দি পেলাই এনেকে গুৰি লব লাগে খাই ভাল লাগে । আমি খাও তেনেকে দাদাহত ফৰিজা হেত ঘৰত।
যিবোৰ ৰাক্ষ্য সিহঁতে হে খাই।
ভণ্টিহঁতৰ ঘৰত খাওঁ চবেই খাওঁ অকল আমি মই নহয়।
উম আমি
বি জলকীয়া ল'ব তাপা নিমখ ল'ব তাপা পানী অকণ দি ল'ব তাত গোলি ল'ব অ কঁঠালটো লৈ পেলাই খাওঁ কি ভালে লাগে।
অ অ।
কিমান আ
লেতিকো অহ।
বেলেগক পৰা কিনি খাবলৈ
এ ব্ৰতাই দিছিলে দুটা মান টেঙা মিঠা নাই হোৱা সেইজোপা। পইচাই।
তেতিয়া পকা নাই আকৌ।
পকা সেইজোপা টেঙাই।
উম মানুহ টেঙা চাগে
অ।
সেইকাৰণে টেঙা।
অ মাটি ৰোৱা নাই নহয়।
নাই ৰুৱা ৰুব আও।
কেতিয়াপা ৰুব।
নাজানো কেতিয়াপা ৰোৱে মানুহে গম পাব।
অঁ তই নাযাও নি।
মই পথা ত্যাগ দিলো।
ডাঙৰি চাঙৰি আ বলে। কঠিয়া তুলি বলে, যাবি আকৌ।
নাযাওঁ নাযাওঁ।
যাবি যাবি।
উহু।
কৰিব লাগে কাম।
কৰিব লাগে আ
পিচলে কোনে কৰিব নিজেতো কৰিব লাগিব।
আমি এতিয়া মডন মানুহ না আমি পথা নানামো।
চব, আ।
আমি মডাৰ্ণ মানুহ যে পথাৰত নেনামো।
উম এমেলে। নেনামিলে কেনেকে হ'ব চব কৰিব লাগিব শিকিব লাগিব।
আমি চব নিশিকো চব নকৰো আমি কৰিম অকল কাম।
কি কাম?
তেনেকে মিস্ত্ৰী হাজিৰা কৰা।
কলাবি সেই বোৰ কৰি
হা
এ', সেইবোৰ কৰি ফলাবি বোলো ত,
নদীত নদীত বেলচা মৰা
অ', এই একদম এদিনতে পলাই দিবি একদম
আমাৰ ইয়াত দুপাঙৰ মথাাই ভাঙি দিলে।
অ', বেয়া ৰ'দ দিছে অ, মা আৰু ৰুবলৈ গল কষ্ট হে পাব আৰু গাড়িকে সলনিলে ৰুবলৈ গৈছেগে আকৌ কাম বন নাই মই বৌ বৌ আগতে ববটো ৰান্ধো বাৰীখন থাকিব লাহে-লাহে ৰুই থাকিলো হয়। দুজনী অ', আগৌ খলনিল বেলেগৈছে ৰ'দ খলন গৰমত
কোনডোখৰ ত সৰি দেখৰ নেকি?
বেলেগেকৰ ঘৰ অ, নহয় তাত
বেলেগৰ ঘৰ বেলেগৰ ঘৰৰ যে ৰুইছে সেহেতি ৰুই দিব নেকি?
সলনিলে অ, ৰুই দিবগে কি আকৌ পাতিলে হেৰি লগাই কি?
কুৰা
গৰমত পাব এতিয়া।
সৰুমাই হ'তৰ গৰম নালাগে। কাৰণ জুইতে ভাত
ভাত চাত বনাই থাকিবি আৰু মই ৰাতিপুৱাও বনালোৱে ভাত আকৌ ৰাতি বনাব লাগিব।
অ',
ভোক লাগিছে। আ টাইম হ'ল পায় ভাতটো খাই ল'ব লাগিব কালিও নাখালোৱে।
ভোক লাগিলে না হবে না।
খাব লাগিব অ,
এতিয়া ভাতটো খা এতিয়া যদি তই ভাতটো নাখাৱ তোৰ কি হব। সমজা।
আ',
তই এনেই কেটয়াঙি ভাত নাখালে আৰু কেটঙি হবি।
অ', নিজে
তই সেইকাৰণে, সেইকাৰণে খানাটো ফিডিঙত দিব লাগে। তইতটো
পদ নিজে ফালি গৈছে সকোলোৱে দেখিছোঁ।
তহঁতৰ ডেৰ কেজি দুই কেজি চাউল অকলে খাব লাগে।
উম', তাইলে ফোন লগালে ফোনটোৱে নালাগে। নেটতো মানে সিহঁতৰ ঘৰতো নেটৱৰ্কে নাপায়। তাই কৰিলেহে কৰা আও নহলে আমি লগাই থাকিলে, টোত-টোত মাৰিব আৰু ফোনে নাযায়।
নেট নাপায় জিঅ চাগে জিঅ-জিঅ আজিকালি কামেই নাই-নাই নেটেই নাপায়।
টেই নাপায়। সিহঁতৰ তাত জিঅ' বুলিয়েই নহয় আকৌ এয়াৰটেলৰ চিম এটা উলিয়াই দিলে। এক কে সেইটোলৈও ফোনে নাযায়। কোনোবা এটা হেনো জেগাত থ'লেহে ফোন যায়, সেইটো জেগাতে থব
হম', তেতিয়া ভিদিঅ-চিদিঅ কেনেকে চাই?
সেই জেগাটোতে বহি চাই থাকে আৰু
ইমানকে নাচাই আৰু মোবাইল, আজিকালি।
ককায়েক আছে?
অ' আছে।
কাপোৰ?
নাই কি হ'বগে ক'ব নোৱাৰো।
দোকানৰ মালিকে ফোন মৰা নাই?
খিলে কাইলে পইচাটো দিয়ে, পৰহিলে মানে বোকা দিব চাগে
অ' যাবি আৰু ৰুবলে।
অ' যাব লাগিব।
কেলে যাবি?
এ, পদ ৰোৱনী যে আমাৰ পথাৰখন মানে বহুত দূৰণি, ইপাৰে এইটো ৰাস্তা নাই এইটো ৰাস্তা নাই আমাৰ পথাৰখন যাবলে বৰ অশান্তি আও খোজ কাঢ়ি কাঢ়ি বোকাৰপা। আহা যোৱা কৰোঁতে মানে ভাগৰ লাগি যায়গে। ওচৰৰ হ'লে ভাল।
ঘৰলে পটককে আহিব পাৰি, মেলিব পাৰি। তাত বহিবলৈও জেগা নাই, ৰ'দ। এ, মানে আমাৰ ঘৰৰ পৰা আমাৰ ৰাস্তা এইটো নহয়, ইফালৰ মোৰ ৰাস্তাটো দেখি দেখি থাকি সেইটো ৰাস্তা বিপিয়ালে যায়, সেইপিনে।
আচ্ছা।
এচা পাই থাকিয়া।
অ'। বা ঘৰলে ফোন চোন কৰিছা নে?
কৰিছোঁ, খেতি পথাৰৰ দিন আৰু। মাতিছে মাটি ৰুবলে ঘৰলে।
হা?
ঘৰলে মাতিছে।
অ'। অ'।
মাটি ৰুবই নাজানো। মাটি ৰুবই নাজানো।
কি কি
তোতকে জনিবা অকণ ভালকে জানো আৰু, ইমান নাজানো।
আৰে এ, কথা ক'বলে আহিছে।
অ'।
হ। ঘৰলে, ফোন কৰিছিলি?
ঘৰলে কৰিছিলোঁ, ভণ্টিলে।
অ'। কেতিয়া যাবিনো ঘৰলে, মাহঁত আহিলে নেকি মিটি কৰিবলে?
মিতি এতিয়ালৈকে কৰা নাই, কৰিব আৰু, এইটো, এই খেতিটো গৈ লওক তাৰপৰা কৰিব।
অ'।
ট্ৰেক্টৰে হাল বাই দিম, ৰোৱনী লগাই দিম।
চাবি আৰু তই।
দুুমাহ থাকি দিম আৰু ঘৰত।
অ', দুমাহ থাকিবিনে?